কি খবৰ তোমাৰ?
অ ভাল ভাল বহুতদিনৰ মূৰত
বহুদিনৰ মুৰতে কথা পাতিলো দিয়া এ সময় নাপাওঁ ন ইমান বেয়া ব্যস্ত জীৱন ক'তনো আৰু ইমান সময় পাম ৰাতিপুৱা উঠাৰ পাই তাৰপিছত আৰু তোমাৰ ব্যস্ত হৈয়ে যাওঁ। সেইকাৰণে আৰু কথা পাতাটো হোৱা নাই তোমাৰটো চাগে দি দি তোমাৰটো চাগে দিন প্ৰণালীটো এনেকুৱাই ন
একে একে কেনেকে মানে টাইমটো পাৰ হৈ যায় গমে নাপ এয়া আহোঁ কলেজৰ পৰা এই আৰু টিউচন থাকে এক্সট্ৰা কৌচিং থাকে কিবা কিবি মানে ইয়াৰ উপৰত ঘৰুৱা
হেল্ল'। মই তোমাৰা মাতো শুনাই নাইচোন কিবা প্ৰব্লেম হৈ আছে নেকি? হেল্ল'। হেল্ল'। কি হল। হেল্ল'। শুনা নাই মই তুমি শুনি আছা নেকি? হেল্ল'।